কি কৰি আ
হেই এনেই আছো ৰ'বা, কি কৰিবা আৰু, বাকী তুমি কি কৰি আছা হে?
মই এই ভাত বনালো ৰবা মাত্ৰ, ভাতটো বহালো, তুমি ভাত চাত খালা নেকি?
মই তোমাৰ ভাত তাত খোৱা নাই ৰবা, এই অলপমান মানে অটচ খালো অলপ, গাখীৰেদি, এই খালি দিলো খাই দিলো অৰো অৰপ আৰু মায়ে অলপ দিলে আৰু গৰম নিজে কৰি গৰম কৰিলো আৰু গাখীৰ চাখীৰ এইবিলাক, বনাই অলপ মানে গাখীৰ ঢালি খাই দিলো আৰু, বাকী খবৰ পাতি কেনেকুৱা?
খবৰ পাতি ভালেই দিয়াহ। তোমাৰ কেনেকুৱা? চব ঠিকঠাক?
মোৰো ঠিক ঠাক আছে দিয়া আৰু চলি আছে জীৱনটো চলিব লাগে আৰু কি কৰিবা আৰু।
কৰিবা মানে কি কৰিবা? তাকে কাম বন নোহোৱা হৈছেহে পৰীক্ষা চৰীক্ষাও শেষ হ'ল ন এতিয়া অলপমান মাথাত অলপমান চিন্তা আহি যায় ন, এনে থাকিলে ঘৰত যে কি কৰিম কেনেকে পইচা চইচা অলপমান ইনকাম কৰিব পাৰোঁ। বা কেনেকুৱা ধৰণৰ কাম কৰিব পৰা যায়।
এ তাকে দিয়া, যেতিয়া তুমি ঘৰত এনে বহি থাকিবা আৰু তেতিয়া তোমাৰ যিটো পইচাৰ যিটো পইচা হওঁক বা অন্যান্য যিবিলাক, বেলেগক দেখি কিনে মানে ইন্টাৰনেটত ধৰি লোৱা সামাজিক মাধ্যমত বেলেগক চাই কিনে আৰু মানে বহুত দুখ লাগে আৰু কেতিয়াবা কেতিয়াবা বেলেগে ঘুৰি আছে লগৰ বিলাকে কেতিয়াবা আৰু ঘুৰি থাকে ন, বহুত লগৰ যিহেতু পইচা বা সেনেকুৱা ধৰণৰ অলপ আছে আৰু এনে ভাল আৰু তেওঁলোকৰ ঘৰৰ অৱস্থাটো, তেওঁলোকে ঘুৰি থাকে বা এনেকুৱা আৰু, সেইবিলাক চাই বেয়া লাগে বাকী মই এটা ভিডিঅ' চাই আছিলো হে
কি ভিডিঅ' চাইছাহে তুমি?
এ নাই এনে অলপ ইউটিউবটো স্ক্ৰল কৰি থাকোঁ আৰু ইউটিউবত মানে এ চালো ভিডিঅ' আৰু থাম্মেল এখন পালো যে কেনেকৈ আমাৰ যিবিলাক বনাঞ্চল আছে সেই বনাঞ্চল বিলাক ধ্বংস হৈ আছে আৰু মানে মানুহে কেনেকৈ ধ্বংস কৰি আছে তাকে অলপ চালো আৰু, মানে চাই কিনে ভাবিলোঁ যে হয় দিয়া মানে মানুহে কিমান মানে স্বাৰ্থপৰ হ'ব লাগিব নিজৰ স্বাৰ্থৰ কাৰণে কিমান কি কৰিব পাৰে মানুহে, ভাবিব নোৱাৰো তাকে
অঁ মইও দেখিছো মানে মও দুদিনমান আগত আহ কিবা বাতৰি এখন বাতৰি কাকত এখন পঢ়িলো নিকি তাতে তোমাৰ পালো যে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ কোম্পানী আছে ভাৰতৰ তেওঁলোকৰ মানুহে কি কৰিছে বনাঞ্চলৰ মাজত যাই বনাঞ্চল ধ্বংস কৰিছে তাতে মানে নতুনকৈ কোম্পানীৰ প্ৰতিস্থাপন কৰিব কাৰণে চেষ্টা কৰি আছে ত' এনেকুৱা তোমাৰ অলপ সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা যায় অহ আৰু মাজতে তুমি চাগে এটা তোমাৰ ডাঙৰ নিউজ এটা পাইছিলা নহয় এই যিখন আমাৰ আৰাৱলী পাহাৰ বুলি যে কয় সিখনো অলপমান কাটাৰ চেষ্টা যে কৰা হৈছিল মাজতে, পাইছিলা নে তাৰে খবৰ?
অঁ পাইছিলো ৰ'বা মানে এই যিটো যিটো হাৰত আমাৰ এই গছ গছনিবোৰ কাটিব ল ত কাকো জধিছে ন এই যিটো সমস্যা, এইটো সমস্যাটো কিন্তু এই অস যদি আমাৰ এই সমস্যাটো তোমাৰ আজিৰ পৰিৱেশত যদি জলবায়ু পৰিৱৰ্তন নকৰে সেই অতি সোনকালে এই যি জলবায়ু পৰিৱৰ্তন দেখিছা এই জলবায়ু পৰিৱৰ্ত আৰু বৃদ্ধি কি হ'ব ৱে এই যিটো বৃদ্ধি দেখিছা ইয়াতকে দুগুণ বৃদ্ধি হ'লে তুমি কিন্তু আচৰিত নহ'বা কিন্তু দেই মানে ইয়াতকে বেছি গৰম খাবলৈ তুমি ৰেডি হৈ থাকা আৰু এনেকুৱা আৰু
আৰু মোৰ আচৰিত কেতিয়া হয় জানানে এ চোৱা আজিকালিতো তোমাৰ সকলো মানুহে শিক্ষাগত যে মানে সকলো মানুহে শিক্ষা আছে নথকা নহয়, তথাপিও তোমাৰ শিক্ষা থকাৰ সত্বেও ইমান খিনি থা জানাৰ সত্বেও যে মানুহে এই বনাঞ্চলবোৰ ধ্বংস কৰে সেইটো মানে টা ভাবিবলগীয়া কথা হয়, মানুহে তোমাৰ সেই বনাঞ্চল ধ্বংস কৰি নিজৰ লাভটো কৰিব পাৰে কিন্তু তুমি থাকিবতো ইয়াতে লাগিব যদি বনাঞ্চল ধ্বংস কৰি আছা তেনেহ'লে তাৰে প্ৰভাৱ তোমাৰ ওপৰতো নিশ্চয় পৰিব। এনেকুৱা নহয় যে তুমি আহ ব জীৱনৰ প্ৰতিটো মুহূৰ্তত নিজৰ ঘৰৰ ভিতৰতে থাকিবা, ফেনৰ তলত বা এচিৰ তলত সোমাই থাকিবা সেনেকুৱাটো নহয় কামৰ বাবে তো ওলাবই লাগিব। ত' এ তুমি যি হাৰত বৰ্তমান বনাঞ্চল ধ্বংস হৈ আছে এদিন মানে এনুকা এটা সময় আহিব, যেতিয়া মানে তোমাৰ বনাঞ্চল বুলি বৰ কাৰণে একো নাথাকিব আৰু মানে সেউজীয়া গছ গছনি তোমাৰ দেখা নাপাবাই স সঘনাই। তেতিয়া মানে অলমান মানুহে চিন্তা কৰিব লাগিব যে আ যোৱা তোমাৰ বিশ বা পঁচিশ বছৰত কিয় মানুহে ইমান ধৰা বননি ধ্বংস কৰিছে বা গছ গছনি কাট টিছে। ত' এনেকুৱা ধৰণৰ যিবিলাক সমস্যা এইবিলাক মানুহে যেতিয়া বুজিব, আজিতো এনেও আজিৰ সময়ত এনেও মানুহে নুবুজে কাৰণ ব বৰ্তমান সময়ৰ মানুহবিলাক যথেষ্ট স্বাৰ্থপৰ তুমি সেইটো ভালকে জানা কাৰণ তেওঁলোকে যদি পইচা পাই আছে কিবা এটা কামত তেনেহ'লে তেওঁলোকে কেতিয়াও নিবিচাৰিব যে সেই পইচা পাই থাকা কামটো বন্ধ হওঁক বা সেই পইচা পাই থাকা কামটো তেওঁলোকে এৰি দিব হেনুকাটো নহয়, ত' নিজৰ লাভটোৱে চাব ত' এই ক্ষেত্ৰত যিটো বনাঞ্চলত কটাৰ যিটো বৰ বৰ্তমান কাম চলি আছে ন সেই কামটো কিন্তু বন্ধ নহয়, কিন্তু এই ক্ষেত্ৰত মই ভাবো যে চৰকাৰে অলপমান কঠোৰ হ'ব লাগে আৰু চৰকাৰৰ যিবিলাক আইন আছে বন সংৰক্ষণ আইন ধৰা সেইবিলাক অলপমান কঠোৰ হোৱাটো উচিত, কাৰণ এনেদৰে বনাঞ্চল ধ্বংস কৰাটো কাৰো অধিক কাৰ নহয় যে টো তোমাৰ আইনত লিখা আছে। ত' আইন মতে যদি বহুত বস্তু যিটো লিখা আছে আইনত সেই হিচাপত যদি কামবোৰ চলে তেনেহলে বনাঞ্চল সংৰক্ষন হ'ব আমাৰ কবলে গ'লে। এ তোমাৰ উদাহৰণস্বৰূপে যদি আমাৰ গুৱাহাট টীৰে কথা কওঁ মই, এই দ্বীপৰ বিল যে আছে, দ্বীপৰ বিলতো দেখিছাই তুমি? দ্বীপৰ বিলৰ যিটো অৱস্থা বৰ্তমান, ত' দ্বীপৰ বিলৰ অৱস্থাতটো যথেষ্ট চিন্তনীয় কাৰণ তাতে আগতে আমি যেতিয়া গৈছিলো আৰু আজিৰ পৰা এবাৰ দুবছৰ আগত ত' তেতিয়া ইমান গছ গছনি সম্পূৰ্ণ ভৰি আছিল তোমাৰ ৰাস্তাটো যিটো দীপৰ বিলৰ ৰাস্তা সেই ৰাস্তাটো গ'লেই ভাল লাগে, মানে এফালে তোমাৰ ইমান ডাঙৰ ডাঙৰ গছ গছনি তাতে আৰু তাৰ যিখন দ্বীপৰ বিল, যিখন বিল আছে তাৰ, তাৰে এটা সুন্দৰ দৃশ্য ভাঙি প চকুৰ আগত, কিন্তু তোমাৰ বৰ্তমান সময়ত গ'লে তুমি দেখিবা যিবিলাক পুৰণি পুৰণি গছবোৰ আছে সেইবোৰ কাটি দিয়া হৈছে আৰু যিবিলাক ডাঙৰ ডাঙৰ গছ সেইবোৰো কাটি দিয়া হৈছে। হয় কেতিয়াবা মানে ধৰা ডাঙৰ ডাঙৰ যিবিলাক পুৰণি হৈছে গছবোৰ সেইবোৰ ব তাহত বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ভাঙি পৰিব পাৰে। কিন্তু সেই গছবোৰক সংৰক্ষণ কৰিব পৰা যায় যদি আমি চেষ্টা কৰো। ত' এনেকুৱা ধৰণৰ বহুত সমস্যা আছে মই ভাবো যিবিলাকৰ সমাধান হয়তো আছে, যদিহে আমি ভালকে ভাবো, কিন্তু সেই সমাধান বোৰক গুৰুত ত দি যদি কেৱল একমাত্ৰ সমাধানটো গছ কাটি পেলোৱাটোৱেই যদি ভাবো তেনেহ'লেটো অলপ সমস্যা আছে।
হয় দিয়া একদম ঠিক কথা কৈছা। তুমি কলা যিটো দ্বীপৰ বিলৰ যিটো সমস্যা, এই সমস্যাটো যিটো কলা তুমি, যিটো যিটো হাৰত মানে তাৰ যিটো বনাঞ্চল আছিল, সেই বনাঞ্চল বিলাক যিটো হাৰত তোমাৰ কাটিছে বা তোমাৰ যিবিলাক ডাঙৰ ডাঙৰ গছ গছনি আছিল সেই গছ গছনিবিলাক কাট টিলে, ত' সেইবিলাক এটা ডাঙৰ কথা এতিয়া চাবাচোন তুমি সেই যিটো এটা আমাৰ টুৰিষ্ট এটা টুৰিষ্ট যিটো জাগা আছিল মানে য'ত মানুহ বিলাকে গৈছিল মানুহ বিলাকে যাই তাত মানে অলপ জিৰণি লৈছিল বা তাতে অলপ পিকনিক চিকনিক এইবিলাক খাইছিল কিন্তু সেই যিটো সেই বস্তুটো এতিয়া মানে নাই আৰু বলৈ গ'লে, মানে এইটো এনেকুৱা কৰি দিছে এইটো মানে এই যিটো কলাই তুমি যিটো অ হাতী কিবা যোৱাৰ কাৰণেটো হতেবিলাক গছ জোঙা কাটিছে, ত' সেইবিলাক কৰিব নালাগে আচলতে কাৰণ চোৱা গছ যোনে কাটিছে হয় কিন্তু সেই যি জাগাটো সেই জেগাটো যি সেই জেগাটো এনেকুৱা হৈ গৈছে এতিয়া মানে একদম খালী হৈছে আৰু তাতে আৰু তাতে ভাবি চোৱাচোন কিমান গৰম পৰিব তাতে এই গছ গছনি কটাৰ ফলত তাতে। ত' সেইবিলাক সমস্যাৰ সৃষ্টি হ'ব আৰু তোমাৰ ক'বলৈ গ'লে মই কওঁ এই দীঘলী পুখুৰী যি গা গা গছ কটা কথা আছিল তাতে তোমাৰ কিমান মানে গ গছ ধৰি লোৱা কাটিছে মানে ক'বলৈ গ'লে, ইমানহুনি পাৰে, ত' তাতে ইমাহটোত সুন্দৰ পৰিৱেশ আছিল তোমাৰ আগতে, য'ত তোমাৰ মানুহে জিৰণি লৈছিল, সকলো মানুহে তাতে দীঘলী পুখুৰীতে অলপ জিৰণি লৈছিল ত' সেনেকুৱা কথা আৰু, বাকী তোমাৰ বনাঞ্চল ধ্বংসৰ ওপৰত যে কলা তম শাস্তি দিব লাগে হয় দিয়া মানে এইবিলাক মানে যিমান এই ধৰি লোৱা এই ৰাতি ৰাতি যি কিছুমান যায় ন, চিৰাং চুকাৰি হওক গছৰ চিৰাং চুকাৰি বুলি ক'ব লাগিব, এই যেনেকে তোমাৰ গড় হওঁক বা অন্যান্য যিবিলাক জীৱ চিয়াৰ কৰে সেনেকুৱা আৰু। তোমাৰ গাড়ী লৈ যায় আৰু এইবিলাক গাড়ী বিলাক য'ত তোমাৰ গছ পিছলা আনিব পাৰে তাতে যিমৰ পাহাৰীয়া গছ গছনি বিলাক কাটে, এইবিলাক চা নিজৰ স্বাৰ্থৰ কাৰণে আৰু তেওঁলোকে পইচা পায় অলপ, সেই পইচা এইবিলাক অলপমান সাধাৰণ পইচা কাৰণে এই যিটো গছ গছনি আছে সেই যিটো পাহাৰীয়া গছ গছনি, সেইবিলাকতো গছ গছনি মানুহে ৰুব নাযায় ন আৰু। এইবিলাকটো নিজ নিজে নিজে হৈছে ন নিজে নিজে ইমান ডাঙৰ হৈছে, নিজে নিজে ভালদৰে ইমান হে হৈছে। তাৰপিছত তোমাৰ, এইবিলাকে আৰু। তাৰপিছত তোমাৰ ধৰি লোৱা অঁহ অন্য যিবিলাক আছে আৰু অন্য যিবিলাক বনাঞ্চল, সেই বনাঞ্চল বিলাকো তোমাৰ সেনেকে ধ্বংস কৰিছ ছে এইবিলাকৰ নামতে ধৰি লোৱা কিছুমান উন্নত উন্নতিৰ নামত আৰু বা কিছুমান ধৰি লোৱা অ চৰকাৰৰে কিবা কাম আছে বা কিছুমান ধৰি লোৱা কিবা তাতে ওলাইছে জৈৱিক কিবা বস্তু ওলাইছে তাতে, খহাৰুৱা তেল বা তেনকুৱা আৰু তাতে গছ গছনিবিলাক কাটিছে বা তোমাৰ জনবসতি যিটো বাঢ়িছে সেই জনবসতি বঢ়াৰ ফলতো যিটো ধৰণৰ অ গছ গছনি কাটিছে, এই তাৰ ফলতো মানে বনাঞ্চল যিটো আমাৰ আছে আৰু যিটো আমাৰ উত্তৰ পূৰতা পৰিৱেশ, সেই পৰিৱেশটো বহুত নোহোৱা হৈছে। এতিয়া তুমি মেঘালয়, শ্বিলং চাবলৈ গ'লে তাতো তোমাৰ কিমান কি গছ গছনি কা টিব ধৰিছে ৰাস্তাৰ নামত, ৰাস্তাটো লাগিব দিয়াচোন সেইবুলিয়ে আৰু যজে যধে-মধে গছ কাটাটো ভাল কথা নহয় দিয়াচোন। বাকী কিবা ক'বা নেকি আৰু তুমি?
মই বিশেষ একো নকওঁ দে সমস্যাটো ডাঙৰে গভীৰ আৰু তুমি যে দিপৰবিলৰ কথা কলা, এই হাতীৰ বাবে যে উম গছবোৰক কাটিছে সেইটো মানে একো যুক্ তিজৰ কথা নহয় মই ভাবো, কাৰণ তুমি ভাবা যিহেতু দ্বীপৰ বিলখন তোমাৰ বন্যপ্ৰাণীৰে ঠাই ত' তাতে তোমাৰ মানুহ এনে যাব নালাগে হিচাপত কিন্তু মানুহৰ সুবিধাৰ বাবে তোমাৰ হাতী অহা বন্ধ কৰাৰ বাবে তুমি সেই গছ গছনিবোৰ কাটি দিয়াটো উচিত হোৱা নাই ক'বলৈ গ'লে আচলতে কাৰণ নি আমি এতিয়া বেলেগৰ ঘৰত যদি যায় তোমাৰ ধৰা সেইটো ঘৰ আমাৰ বুলি কয় তেতিয়া হ'লে সেই সেইটো সেইটো মানুহৰ কেনেকুৱা এটা লাগিব ন এতিয়া বন্যপ্ৰাণী বিলাকে হয়তো মুখেৰে একো ক'ব নোৱাৰে কিন্তু তেওঁলোকৰ ঠাইত যদি যাই কিনে আমি তেওঁলোকৰ ঠাইবোৰ ধ্বংস কৰিব চেষ্টা কৰো তেনেহ'লে তাৰ প্ৰভাৱ আগন্তুক কেইদিন মানত, বা কেইবছৰ মানত আমাই দেখা পাম আলু ক'বলে গ'লে, কাৰণ তুমি দেখিবাই আজিকালি মানুহ আৰু যিবিলাক বন্যপ্ৰাণী তাৰে সংঘাত হৈয়ে থাকে তাৰে কাৰণ হ'ল এই বনাঞ্চল ধ্বংস, যদি তেওঁলোকৰ ঠাইত যাই তুমি নিজৰ ঠাই বুলি অ' নিজৰ ঠাই বুলি তুমি কোৱা তেনেহ'লেতো সমস্যা সৃষ্টি হবই ন, বাকী এনেকুৱা ধৰণৰ সমস্যা বহুত আছে মানে অকল বনাঞ্চলৰ ক্ষেত্ৰতে নহয় সমস্যাৰ শেষতো নাই, কিন্তু সকলো সমস্যা যদি সমাধান কৰিব লাগে তেনেহ'লে সকলোৱে একেলগে আগবাঢ়িব লাগিব কেৱল চৰকাৰক দায় দুষ দি লাভ নাই বৰ্ত মানুহও পদক্ষেপ ল'ব পাৰে মোৰ হিচাপত, বাকী এই বিষয়ে আৰু বেলেগ একো কথা নাপাত
অ' হ'ব দিয়া ৰাখিছোঁ আজিলৈ।